কি কৈছা?
সেনেকোৱা চোন একো অহা নাই।
আপডেট দিছোন। আপডেট দে।
দিছোঁ, দিছোঁ, দিয়াই আছে অ', একো হোৱয়ে নাই। এনেকেই আছে
উম।
কি বা আৰু?
তাৰ পিছত এইটো
এইৰ লগত, কি কয় কলেব কৰিছে চোন।
কিহৰ লগত?
মেটা।
অ'!
অ' নিদিব না, মোৰ লাগছে। মই সেইটো কিন্তু বঢ়িয়া লাগিছে না? মোৰ বহুত ভাল লাগিছে এইটো।
উম!
এ ঢেৰেকণি দি আছ নেকি বাহিৰত, কিবা আকাশ খন গৰ গৰাই আছে কিবা, ঐ ঐ ঐ-ঐ-ঐ। হোৱাটচ এপতো খোল।
ৰ।
এয়া সেইত যাবি হা। এয়া ছেটিংত। চেটিংত যাবি, তলত এপিয়াৰেঞ্জ বুলি আহি আছে চা চোন।
ৰ। মই এইক কিবা এটা দি আছো ৰ।
অঁ হয় নেকি, বহুত ধুনীয়া- ধুনীয়া বস্তু আহিছে, বা
ছেটিঙত-ছেটিঙত যায়
অঁ নাই, কিন্তু এই কিবা পইচা দিব লাগে। ব তেতিয়াহে হ'ব।
এপিয়াৰেঞ্চ।
ঐ ইয়াতেও পইছা, কি মানে।
এপ আইকন।
এ মোক এই মেছেজ কৰি আছেচোন এতিয়া।
ভাল ফ্ৰেণ্ড দুজনী, ভাল ফ্ৰেণ্ড দুজনী হ'ল।
নহয় নহয়-নহয়, এ এ- এ আমাৰ সেই স্কুলৰ হয়। চাপৰ যে বাওনী
অঁ, অঁ।
তাই
উম, এই কমাৰ্চ লৈছে যে।
অঁ অঁ। অঁ
দে
ইয়ে ইয়ে ৰাম ষ্টেটাছ এ দিদিলে।
কি দিছে।
এ তাই এইটো চাচোন, এই ইহঁতৰ। অঁ, কলেজৰ গিটাৰ।
চাইছো।
তই আগত গুচি গৈছা তইাইে নহাই নবালি তাই কি কয়? তোমালোকে বোলে একদম কচ্মৎ চিলচ শ্লো খোজকাঢ়ি আছাবোলে। উম', হয় সেই কি কয় শক্তি নাই মানে গাত। ওই', এইবাৰ বহুত। ধুনীয়া বনাইছে জানা।
কি?
ফ্লাই অভাৰৰ তলত যে মচি দিছিল এই গান গাই যে এইতিয়া বহুত ধুনীয়া বনাই দিছিল। যিখিনি জাগা।
উম', ভালেই দিছন তে।
ভালেই হৈছে ছে হাহ ',
হয়।
হয় কৰিত বা কি কৰি আচে? তাক আমি ৰুমত এ সি যে এই। জুোকাইছে জোকাই নো জোকাই দিছো ওচৰত থাকি কিন্তু এই চৰাইতো ভয় খাই না।
উম',
সেইকাৰণে এই কি কয়? আহ', - আহ', মুখলৈ আহা নাই নহয়। য়াত ন। চৰাইটোক মোৰ ৰুমত থৈ দিছে। এক
অহ ', ঠিকেই আছে দে।
উম', তাক এই কি কয় আমাৰ ডাঙৰ ৰুমকে থৈ দিছা মানে আগৰ ৰুম। সিটোত ধৰিছে যাতে শুব। পাৰে ল পাৰে তাতে যি কৰে কত থাকিব পাৰে আৰু মাহতৰ ৰুমতো থোৱা নাই বিচনাত বোলে মুতচি।
উম ',
মোৰো বি। নামছে মনুম এটা নহয় দুবাৰ - দুবাৰ মুতছে কি কওঁ আৰু মই তাত অহ ', গালি ব নাই কাৰণ সটো। স্বভাৱত
অ এইটো হয়য়ে দেছিলোন
ন একো কৰব নোৱাৰয় ন এয়া কি ভোক লাগি আছে আকৌ খাবু মন যায়
ঠিকিক আাবি
খাবাই একো ভাল বস্তু নাই যি খাবা খুজো চব দাম
হৌবা অ
বহুতে দাম ইয়াতো এই চেল তেল একো দিয়া নাই এক খয় উঠি আহে
মই এটা হেৰি দিছিলো ব্ৰেচলেট দিছিলো কোনব বাহৰা মৰা নহা
একো ফুৰা ল ব লিব ক
এ মই বোলো সেই দিছিলো এটা ব্ৰেচলেট দিছিলো এই তোক যে দেখাইছিলো যে ব্ৰেচলেটটো
অ অ অ
দিছিলো ত সেই ত' মানে মই মানে মানে দিয়ে দিছো পইচাটো মানে দিছো তাৰ মে যদি মানে এটা যদি মানে চি অ দিি যদি কৰো ন তেতিয়া তেতিয়া মানে পইচাটো মানে ব হৈ যায় বহুত যদি চি অ ডি নকৰো যদি অনলাইন দিও যে পইচাটো কম হয় ত মই ভাবিলো ফ অনলাইনে দি দিওঁ কিয় ইমান পইচা খটাও এতিয়া কিবা আহে নে নাইবা আহিবতো লাগে কিবা
হয় ইয়াতে ই চি অ দিি কৰিলে বেছি পৰিছে তো আৰু
চিৱতি কৰিলে বহুত পৰে
আহ পবই কাৰণ ঘৰত আহে ন হয় দেেই এইটো নতুনকে কৰিছে গম পাও আহ কত ত কত কৰিছা কি অ মিশ অ তাতেতো আৰু বেছি লয় বহুতে লয় অ আগতে হোৱা নাছিল অ নতুনকে হৈছে মানে কি জানা আধাৰ যে াইন তাৰ পিছত আৰু কি কয় চি অ' দি দিব পাৰি সেইকাৰণে এতিয়া বেছি গোটেইখিনি যদি চিঞ দি দিয়ে এইখান বেছি পৰে এইটো কি ফালতটো দেখছা।
উম।
তেনেকে ভাল নালাগে দে। এনেকা চোন কোনো নিকিনবও।
এইজে মোজা কোনটো কিনো সেইটো মোজা কিয় ভাল লগা নাই ৰে? সেইটো মোজা কিও ভাল লগা নাই ভাল লাগছে তো ।
সেইটো ভাল লাগছে হয় কিন্তু তোৰ তাত ভাল লাগিব জানো?
নহয় মানে সেইটো মানে অক চুটি কে পিন্ধিম ইমান ওপৰলৈকে নিপিন্ধো।
অ অ অ অ অ অ অ মই তাকে ভাবিছো গোটেইও নহয় যেনকে আছে সেনেকেই ভাবিম ন। একদম ওপৰলৈকে আছে আঁঠুৰ তলত লগকি আছে। তে ময় ভবছো মেনেকা জদি পিনধা বহুত তেতিয়া লাগিব চোন যদি অধাালৈকে অ একদম আধা লগে পিনধা জদি তেনেহ'লে ঠিকে আছে।
মানে মনত আছে মোৰ যে চুটি স্কাৰ্ট টো যে? জিনছৰ
অ অ অ সিটো লগত পিন্ধিবি?
পিনভ কাৰনে।
অ। অ ভাল দেখব পাৰে।
লাগিব নেকি ভাল নে নালাগিব? মানে একদম চুটি কে পিন্ধিম ইমান চুটিও নিপিন্ধ গেছেন। কিন্তু মানে একদম
মানে কোনখিনি লকে। মানে আঁঠু তোৰ আঁঠুটো আৰু তোৰ এই যে ভৰিৰ যে এটা গল্লাহান থাকে অ অ অ অ সেইখিনিৰ মাজত।
তোৰ সেই ভৰি আঁঠোতো যে আঁঠু তোৰ তোৰ সেই আঠুতোৰ ওপৰত তোৰ এটা আঙুলিৰ উিছতেনছ। এটা আঙুলিৰ।
অ' সৰু মোজাবিলাক যে থাকে, মোৰ মোজা আছিলে ইমান পিন্ধিবি ইমান অলপমান ন পিন্ধিব পাৰা। অলপমান লমবা পিন্ধিব পাৰা। অঁ কৰিব পাৰা। তেনেহ'লে ভাল হ'ব তেতিয়া। মই ভাবিছো গোটেই লাম্বা পিন্ধিলে বহুত বেয়া দেখিব এনকে যদি। অ', নালগে দে তেতিয়া এই এনেকে ট্রাই কৰ তই। অই এটা লাইট পাইছো হা। য'ত তোৰ ৰঙা লাইটো জ্বলে আৰু সেই হালধীয়া কালাৰ লাইটটোও জ্বলে।
ক'ত কিহত পাইছা।
এই তই য'ত অৰ্ডাৰ দিছ তাতে। কিন্তু এইটো ভাল হ'ব জানো মোৰ লাগে। জানে।
কোনবা
কিনা আছে, কিনা আছে। চাও ৰ কি হয়। বগা লাইট আছে আৰু হালধীয়া কালাৰ লাইটো আছে ইয়াতে। ভাল হ'ব যেন লাগিছে কিন্তু মই তোক দি আছো ৰ। বঢ়িয়া লাগছে আৰু ইচ তিনি, ছয়, সাত ইমানত বাকী গোটেই কালাৰো আছে যি কালাৰ লাগে। দি এই বিধৰ কিনি যিমান আছে সিখিনিও কালাৰো আছে। চব।
উম'।
দু ৰ মই তোক দি আছো, দাম। তো' ঠিকেই হিচাপতে আছে ন আমাৰ। এ হিচাপত এ, কিবা শব্দ পাইছো ভৰি ফালদি
ঘৰত কোনবা আছে নে নাই?
কোনো নাই, মা আছে অ' নহয় ই বকি আছে। অঁ উম। অঁ, মই ভই খাই গৈছো কেটম কোনে এনেকে কৰিলে মোৰ তাকো খিৰিকীখনো খোলা আছে জানা। মোৰ মস্ত ভাল। তাৰ পিছত তলত থৈছে। আকৌ কে কেং, কেং মাৰি আছে অ' তেনেহ'লে ই হয়। অ' ভাত খাব অ' ভাতে নাই তাৰ।
ভোক লাগছে চাগে।
অ হ'ব। পাৰে মই মাক কওঁ ৰ'। অঁ নাই এতিয়া নকওঁ অলপ দেৰিকে কম। উম' এটা চশমা পাই আছো এশ দুই টকা, হা কি
এনেও নাই এ
উহু একদমেই নাই, তই এইকেইটা যি কুৰ্তা টো কৰিবি না তোৰ এই অনলাইন চব সেই কি কয় গৰম গৰম কাপোৰৰ আহিব। চব গৰম কাপোৰ। তাত কি ভাল তই নিজে যাই এই ওচৰতে কিনি আন মানে জানাই কত কিনি আনিব কৈছো।
তা তাতে কিন্তু ভাল ভাল নাপায় মোৰ ভাল নালাগে হ
তই কাপোৰটো লাৰি চাব পাৰবি বিনা, সেইটোয়ে মেইন কথা।
মই কাপোৰটো নহয় মানে ডিজাইন বোৰ ভাল নালাগে মোৰ তাতে।
অঁ সেইটোও হয় জানো। ভাল নালাগে ইমান বহুত বেছি লাগ মই যে এই যে মোৰ মামা আহিছিল যে মই এইখিনি গোট গোটেইখিনি জাগা চালো সেইখিনোটো ভাল নাপালো, বাকী এই পিন্ধি গৈছো মন্দিৰৰ ওচৰলৈকে তাতে সেই কিবা এটা কিবা ঘৰৰ ঘৰত নহয় মানে এই ক'ৰবাত বাহিৰত ওলাই এনে এনে ওচৰে পাজৰে ক'ৰবাত যোৱাৰ কাৰণে এইটো পালো। সেইটোকে লৈ আনছো। মাৰ কাৰণে লৈ আনছো, নাই উ মাৰ কাৰণে ইটো কালাৰ ৰ আছিলেই মই যে এই উ একদম কি বা কয় ডাৰ্ক কালাৰৰ যে মই এটা পিন্ধি আহোঁ। সিটো অলপ মেইন কি ক বগা মিক্স কৰা আছে ক'ব গ'লি তাতকে বহুত কমেই অলপ মানে ইমানো ডাৰ্ক নহয় সটো তাত মাক সেইটো দিছো অ মাতে সেইটো বহুত চাতছে অ মা সেই মা মই গম পাওঁ অ মা মা ততে কি কি কালাৰ চাইছে সেইবিলাক গম পাও অ মা সেইবিলাক বস্তু নিকি কিনিবই নোখোজে
উম
মা তাত ক এ এইটো কি কালাৰ বুলি বা কয় ৰ এইটো কৈ আছো ৰ এইটো পাহাৰলো এ মই
ভাব ভাব
অ বেগুনীয়া কালৰৰ বেগুনে মানে জানানা বেঙেনা কালাৰৰ যে বেঙেনা কালাৰটো সিটো কালাৰৰ হয়ীত শীতটো যি আছে সেইটোৱে কালাৰটো মাৰ তাত বহুত সাজে বহুতে সাজে তোমাক সিফালে কাপোৰ বেছিকে আনি দিওঁ মই ত মে অলপ এই। মই মানে অলপ এই ইটো কালাৰৰ মাটান কালাৰৰ মা হয়। ইমানো বেছি নহয়। মানে ইমানো বেছি তাত। ইমানো বেছি লাইট নহয় মতিয়া কালাৰ আৰু মাৰ। সেইকাৰণে ইবাৰ। কাল বেচি চাজে ডাৰ্ক কালাৰ বিলাক বহুত চ কিু মায়ে বিন্ধ নহয় যে একদম অ অ দে হ'ব দে